কি কৰিছা?
এনেই আছিলো ৰ'ব।
অ চাহটাহ খালে নে নাই?
আহ খালো খালো তুমি খালা।
অঁ। অ ময়ো খালো ৰবা তুম। অ নাই ৰবা তুমি ব্যস্ত আছিলা নেকি কিবা কামত এনে
নাই নাই এনেই ম'বাইল দুইয়ে চাইছিল ৰবা কোৱাচোন কি কাম আছিল?
অ ময়ো এনে আছিলো সেইকাৰণে তোমাক ফোন কৰিলো আৰু ভাবিলো এটা বিষয়ে এনে অকমান কথা পাতো নেকি?
অ কি কি বিষয়ৰ ওপৰত ম এনে তুমি মোক অলপ জনাই দিয়াচোন?
অ মই আমাৰ সেই কি বুলি কয় এইটো সময়ৰ মূল্যৰ ওপৰত অকমান এনে কথা পাতিম বুলি ভাবিলো তুমি কি কোৱা?
তুমি বাছি লৈছা দেই একদম। আহ যে সময় মূল্য এটি গুৰুত্বপূৰ্ণ বিষয় হয় মানুহৰ জীৱনত সময় অতি উচ্চ হয়। তুমিতো গমেই পোৱা নি জানা জানাই যে সময় এবাৰ গুচি গ'লে এ পুনৰ ঘুৰি নাহে তুমিতো জানাই ন-
তুমি ঠিকে কৈছা কাৰণ সম সম্পত্তি এ হেৰালেে পুনৰ অৰ্জন কৰিব পাৰেি কিন্তু সময় সময়ৰৰ নষ্ট হলে তাক পুনৰ ঘূৰাই পাব নোৱাৰি আৰু কাৰণ অ এবাৰ যদি আমাৰ এটা সময় গুচি যায় যেনেকে ধৰা এতিয়া আমাৰ একদম সৰু কালৰ সময়তটো সেইটো গুচি গ'ল আৰু সেইটো আমি ঘূই পাব নোৱাৰো আমাৰ স্কুলীয়া জীৱনতটো আমি ঘুৰাই পাব নোৱাৰো সেনেকৈ আমি যোনবিলাক সময় এবাৰ গুচি যায় সেইবিলাক আমি আকৌ ঘুৰাই পাব নোৱাৰো কিন্তু আহ ধৰা ধন সম্পত্তি হওক কিবাই হওক আমি এইবিলাক কষ্ট কৰি পেলাই যি যেনেকে হলে আকৌ ঘূৰাই পাব পাৰো কিন্তু সময় যিমান যি কৰিলেও আমি এ আৰু পইচা দি পেলাই হলেও আমি সেইটো সময় ঘূৰাই আনিব নোৱাৰো
ঠিক কৈছা দেই তুমি একদম এ যে তুমি এতিয়া কলাই ন যে আমাৰ যেনেকুৱা স্কুলীয়া জীৱনটো ঘূৰাই আ নিব নোৱাৰো আমাৰ আমাৰ সৰুকালৰ কৈশোৰ জীৱনটো ঘূৰাই আনব নোৱাৰো। তেনেকৈ আমি এতিয়া চাবা এ বহুত- তো আমাৰ কাম থাকে ন যেতিয়া আমি কাম বোৰ নকৰো সেই সময়মতে তেতিয়া আমাৰ সময়। এনে গুচি যায় আমি আমি মানে যিখিনি সময়ত যিখিনি সময়ত মানে আমি কামবোৰ কৰিব লাগে সি সেই তেতিয়াই আমি কামটো নকৰি আমি কামটো পেলাই আৰু মানে ভূজা এটা বান্ধিলো মানে কামৰ যদি আমাৰ ধৰা এটা কাম থাকে তেতিয়াহলে আমাৰ দহটা কাম হৈ যায়ত আমি এতিয়া আৰু আমাৰ যদি অলপ কষ্ট কৰিব লগা হয় তেতিয়া তাত আমাৰ দুগুণ মানে দহ গুণ কষ্ট কৰিব লগা হৈ যায় তাৰ ফলত আমাৰ সেটো কাৰণে মহান ব্যক্তিয়ে কৈছে যে সময়ৰ মূল সময়ৰ আমি কামবোৰ সময়ত কৰি যাব কৰিবলৈ তেতিয়া আমি পিছ পেলাব নালাগে কামবোৰ সময়ত কৰিটো আমাৰ বাবে অতি প্ৰয়োজনীয় বস্তু হয়।
ঠিকে কৈছা আৰু সেইকাৰণে সময়ক অমূল্য সম্পদ বুলিও কোৱা হয় জীৱনৰ প্ৰতিটো সফলতা আৰু বিফলতাৰ সৈতে সময়ৰ গভীৰ সম্পৰ্ক আছে ধৰা আমি যদি সময়ত কাম সময়ত কৰো তেতিয়া আমি সফলতা অৰ্জন কৰিব পাৰো আমি যদি এনেকৈ ভাবি থাকো যে এই আজি নকৰো দে কালি কৰিম কালি নকৰো কালি নকৰো পিছত কৰি আ এনেকে যদি থাকো তেন্তে আমি আমাৰ কেতিয়াও আমি সফলতা অৰ্জন কৰিব নোৱাৰো যেনেকৈ ধৰা আমি অ এতিয়া আমি পঢ়াতোকে ধৰি পাৰ, কিছুমান ল'ৰা। ছোৱালী কেনেকুৱা আছে যে এ কবগে, এ আজি নপঢ়ো দে আজি ইটো এনে অকমান ফোন টো চাও এনে। অকমান কিবা এটা খেলো আ খালি পৰা পঢ়িম এনেকে কৰোতে কৰোতে কেতিয়ানো পৰীক্ষা আহি পাই আমি গমেই নাপাও।
হয় হয় তুমিতো এইটো কথা একদম ঠিকেই ক'লা যে এইটো আমি পৰীক্ষাবোৰ আমি পৰীক্ষাৰ আগে আগে আমি নপঢ়িলেওঁ কাৰণে। যেতিয়া আমাৰ হাতত সময় থাকে আমি এ নপঢ়ো আমি অধ্যয়ন নকৰো ভাল কৰি। অধ্যয়ন নকৰ। আমি টাইম যেতিয়া আমাৰ সময়ত, সময়ত পৰীক্ষা আহে তেতিয়া আমি মানে হাবাথুৰি খাওঁ আমি একো নাজানো আমি পৰীক্ষাত গৈ একো লিখিব নোৱাৰো। সেইবাবে আমি সময়ৰ কাম সময়ত। কৰা উচিত আমাৰ বাবে অতি দৰকাৰী, আৰু এতিয়া তুমি এনেকুৱা থাকা যে। অহ, বহুতো ছাত্ৰ ছাত্ৰী সময়ত অধ্যয়ন নকৰে। আৰু? ঠি কেনেকৈ অহ।
হয়। আৰু অহ। মোৰ মতে আ যিসকল মানুহ সময়ত। সময়তে নিজৰ কাম সম্পূৰ্ণ নকৰে তেওঁলোকে অধিক সফল হয় মানে আহ হ যোনবিলাক মানুহে মানে সময়ৰ নিজৰ কাম। আহ সময়তে সম্পূৰ্ণ নকৰে তেওঁলোকে কেতিয়াও সফল হব নোৱাৰে আৰু যোনবোৰ মানুহে নিজৰ কাম সময়ত সম্পূৰ্ণ কৰে তেওঁলোকে অধিক সফল হয়। তেওঁলোকৰ জীৱ শৃংখলা থাকে আৰু লক্ষ্যত উপনীত হব পাৰে।
হয় হয়, এইটোতো তুমি ঠিকেই ক'লা যে আমি। অ সময়ৰ কাম। সময়ত কৰিলে আমাৰ জীৱনটো আ। আগুৱাই যাব ন, আমি যদি এতিয়া, আমাৰ। যদি আমি আমাৰ পঢ়া শুনাবোৰ নকৰো আমি পিছলৈ ভৱিষ্যতলৈকে আমাৰ। একো। কামত নাহিব আমি একো।
হয়।
সময়ৰ কাম সময়ত কৰিব লাগে কিন্তু বহুত এনেকুৱা। কোৱা এ এলোহা মানুহ। যেতিয়া যোনে সময় এ কাম বোৰ পেলাই থৈ। এ নিজে মোবাইল ফোনত ব্যস্ত হৈ থাকে যেনে এ মোবাইল ফোনত এপ বোৰ এতিয়া ব্যয়ৱহাৰ কৰি থাকে যেনেকুৱা ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব অথবা গেম। ঘণ্টা ঘণ্টা। এটা কটাই দিয়ে। তেওঁলোকে বুজিয়ে নাপায় যে সময়ৰ কাম বোৰ আমি সময়ত কৰা উচিত, আহ সময়ত এতিয়া কৰি থাকিলেহে আমাৰ কাম বোৰ সময়তে হ'ব ন আমি তেতিয়া এটা বুজা বান্ধি নপৰি বুজা আমাৰ মাথাত নপৰিব যে, অহঃ আমিতো আজি কৰিব নকৰিলো আমি, মোবাইল চাই টাইম কটালো, সময় কটাই দিলো আমি, আহ এইবোৰ তেতিয়া আমাৰ পিছলৈকে আমাৰ অ সুবি অসুবিধা নহয়, যদিহে আমি সময়ৰ কাম বোৰ সময়তে কৰো, তুমি কি বুলি ভাবানো এনে?
হয় তুমি ঠিকে কৈছা আমি সদায় সময়ৰ কাম সময়ত কৰিব লাগে। যিমানে আমি। কামবোৰ পিছুৱাই থাকিম সিমানে আমাৰ নিজৰ বাবে। কাৰণ এ আমি এটা উদাহৰণ হিচাপে ল'ব পাৰো যে আমাক স্কুলত কিবা এটা লিখা লিখিবলৈ দিলে যদি আজি লিখিব দিয়া খিনি আমি আজিও থৈ দিও এনেকৈ ভাবো যে আমি কালি লিখিম দে তেতিয়াতো আমাৰ আৰু কালি দিয়া খিনিও একেলগে লগ হৈ যায় তাৰ পিছত এনেকে ৰৈ ৰৈ পেলাই পৰহি তাৰে পিছদিনা সকলোবোৰ আমাৰ এনেদৰে ৰৈ যায় তো এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকে আৰু আমাৰ নিজৰ ওপৰতে এটা বুজাও হৈ হৈছে যায় ত' আমি সকলোবোৰৰ পৰা আঁতৰ হব লাগিলে আমি সময়ৰ মূল্য বুজি পাব লাগিব আমি সময়ত সকলো নিজৰ কাম পঢ়া শুনা খেলা ধ ধূলা আহ কোনো নিয়মিত ভে কৰিব লাগে ত' মই এইটোয়ে ভাবো আৰু অকল এইবোৰে নহয় মই ভাবো যে খোৱা বোৱাতটোতো আমি আমাৰ সময়তটো মিলাব লাগে কাৰণ ধৰা এদিন যদি আমি দুপৰীয়া বাৰটা বজাত কিবা খালো এদিন বোলে ৰাতিপুৱা ন বজাতা এটা খালো এনেকুৱা' আমাৰ স্বাস্থ্যও বেয়া হয় ন
হয় হয় তুমি ঠিকেই কলা আৰু তাৰ ফলত আমাৰ বহুত অসুখ হ'ব পাৰে ন আমি যদি সময়ত চাবোন নাপাও আমি যদি এতিয়া ধৰা আজি আমি ধৰা আমাৰ এ এ মোবাইল টো ব্যৱহাৰ কৰা হে এটা সময়ত ব্য্ৱহাৰ কৰাৰ ফলত আমি আজি খাদ্য নাখাই আমি পিছদিনা খাই দিলো তেতিয়াতো নহব আমি সময়ৰ কামটো সময়ত নকৰিলে আমাৰ পেটৰ তেতিয়া তেতিয়া আমাৰ স্বাস্থ্য স্বাস্থ্য অসুখ হব আৰু ইপিনে এটা যে তুমি ইপিনে এটা কথা যে মহাত্মা মহান ব্যক্তি মহাত্মা গান্ধী ডক্তৰ এ পি জি আব্দুল কালাম আহ স্বামী বিবেকানন্দ আদিয়ে সময়ৰ সদ ব্যৱহাৰ কৰি জীৱনত সফলতা লাভ কৰিছে সতে চাবে সময়তে আহ সময়তে এ এ নিজৰ বিপৰীত থকা মানুহবোৰৰ সিহঁতে সময়ত মাৰিছিলে বাবে আজি এনেকুৱা আমি জীৱনটো চাব পাইছো আমাৰ উজ্জ্বলতাৰে সেয়ে সময়ৰ কাম সময়তে কৰা দৰকাৰী চান
হয় তুমি ঠিকে কৈছা এতিয়া ক কাৰ বৰ্তমান হল যিমান আমি পঢ়িব পাৰো সিমান আমি আগুৱাই যাম বৰ্তমান এ কম্পিটিচনৰ যোগ আমি সেই মেইনলি এজন ভাল ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ কাম সমই একদম কৰিবই লাগে নহলে বা একো এটা অৰ্জন কৰিব নোৱাৰে ধৰা বিভিন্ন এনেকুৱা ড্ক্তৰ ইঞ্জিনিয়াৰ শিক্ষক এনেকুৱা হবলৈ হলে আমি সময়ৰ মূল্য বুজি পাব লাগিব আমি যদি সময় মূল্যয় বুজি নাপাও তে আমি একো কৰিব নোৱাৰো আৰু এজন ডক্তৰ হলে ডক্টৰ ক্ষেত্ৰত এক মিনিটৰ প্ৰলম্বেও এজন ৰোগীৰ জীৱনৰা জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে কাৰণ যদি ডক্তৰ এজনে কিবা এটা কাম একেবাৰে মানে অকমান দেৰিকে কৰিলে, তেতিয়াহলে এজন চিৰিয়াচ ৰোগীৰ বহুত অ মানে বিপদ হব পাৰে। তুমি কি পাবা?
অ এইটোতো তুমি একদম ঠিকে কথা কলা যে, আহ যদি আমি যদি এটা সময়তে ধৰা আমাৰ ৰোগীজনক লৈ যাই নাপাও ডাক্তৰৰ ওচৰলৈ তেতিয়াহলেতো, অ ৰোগীজনৰ মৃত্যু মৃত্যু হব মৃত্যুৰ মৃত্যু হব কাৰণ সময়ত আমি যদি লৈ নগো তাৰ, আহ ৰোগীজনৰ মৃত্যু হোৱাৰ কাৰণ ত আমি হ'ম ন। এ যে আমি সময়ত লৈ যাব নোৱাৰিলো, সেয়ে আমি সময়ক সঠিক ব্যৱহাৰ কৰিব লাগে, সময়ৰ মূল্য বুজিব লাগে অ আৰু সময়ৰ মূল্য টো আমাৰ বাবে অতি প্ৰয়োজনীয়। তুমি কি বুলি ভাবানো এতিয়া?
মই সেইটোয়ে ভাবো যে অ আৰু আমি বহুত সময় আজিকালি কি হৈছে, মোবাইল ফোন ব্যৱহাৰৰ ওপৰতো মানে নিয়ন্ত্ৰণ কৰিব লাগে, আহ বহুতে পঢ়িবলৈ বহি মোবাইল চালে আৰু কেতিয়াবা ঘন্টা পাৰ হৈ যে গমেই নাপায়, ধৰা আমি ভাবো যে এই ৰ আমি পাঁচ মিনিট মোবাইল টো চাও দেচোন কিনো আৰু পঢ়িমেই আৰু পাঁচ মিনিট পিছত তাৰে পিছত, সেই পাঁচ মিনিটটো কেতিয়া গৈ পেলাই তোমাৰ এঘন্টা হয় দুঘন্টা টা হয় মানুহে মেন আপ
হয় হয়। হয় আ আজি আমি, আজিৰ আলোচনা ত এই বুজিলো ন যে আমি সময়ৰ কাম সময়ত কৰা অতি প্ৰয়োজনীয়, সেয়া আমাৰ সময় অমূল্য সম্প পদ, এ সময়ক সন্মান কৰাটো অতি দৰকাৰী আমাৰ জীৱনৰ জীৱনৰ বাবে। অ তোমাল সে সময়ৰ বিষয়ে আলোচনা কৰি ভাল লাগিলে, ইয়াতে সনে ৰাখো ধন্যবাদ।
হয় হয় দিয়া ঠিকে আছে।